অ'
অ', কি কৰি আছা
এনেই বহি আছো
মই খোজকাঢ়ি আছো অলপ ৱাক
খোৱাবোৱা
খালো
কি চব্জি আছিলে
হেৰি উম তোমাৰ আজি আমাৰ হেৰি মিটিং এটা আছিলে মিটিঙতে মানে ভাত পানী খুৱাইছে চাৰিটা আন্দা ডালি মাংস এব্ৰেথিঙ হেবিলাকো খালো
ঠিকে আছে
উম তুমি খালা
খালো ৰাতিপুৱাই মই দুপাৰীয়া ভাত নাখাওঁৱেই দেখোন ৰাতিপুৱাই অকনমান খালো
হঁ হঁ হঁ
বষুণ দিয়া নাই নেকি হেফালে
বেয়াকে বৰষুণ দিছিলে এতিয়াহে এৰিছে
উম আমাৰ ফালেও ধেৰ বৰষুণ উম
অ'
অকমান এৰিছে কাৰেণ্ট চাৰেণ্ট নাই মোবাইলটোতো চাৰ্চ নাই কি হ'ব জানো এই ওছ মানুহ এঘৰত ইনভাতাটোতে দি থৈ যাম নেকি এই জব কাৰ্ডৰ ফটো মায়িবলে যাওঁ
অ' হয় নেকি
উম
কিমান দিন মাৰিব লাগে আৰু
আজিয়ে লাষ্ট
আজি লাছ
উম
অ' উম হুম হুম আছো আছো অ', আইজনি আছো
অ' ঘৰত সকলোৱে ভাল
ভাল ভাল ভাল
আপোনাৰ ল'ৰা ছোৱালী কেইটা কিমান ডাঙৰ হল অ মই নাজানো নহয়
ই এটা হেৰি আকৌ ক্লাছ কত আছে
অ
ল'ৰাটো এই ডাঙৰ ছোৱালীজনী এতিয়া হে আকৌ এইদ পালেগে নহয় উম হুম এই হোষ্টেলত থাকে
অ সেইটো কথা
উ এ টকা পইচা বহুত দিব লগীয়া হয় তুমি গম পোৱা
এ লাগে মই সেইকাৰণে আমি পঢ়াব নোৱাৰো অ হোষ্টেলত অ হেৰিয়ত এই হোষ্টেল গ প্ৰাইভেটত মই গমেন্টতে পঢ়ুৱাইছো টো হ'লেও মাহে মাহে চাৰিশ টকা যায়
উম বছৰেকতে তোমাৰ আশী হাজাৰ মান টকা দিবলগীয়া হয় ডাঙৰজনীক আৰু সৰুতো যেনিবা ইমান খৰচা নাই আওঁ বিশছ ত্ৰিশ হাজাৰ চল্লিশ হাজাৰ মতে হৈ যায় আওঁ মান এনেকুৱা পইচা দিবলগীয়া হৈছে মানে কি কবা
অ
বহুত প্ৰব্লেম হৈ গৈছে
অ
উম
একে অ পইচা পাতি এটকা নাই খেতি পথাৰ আহিছে গোটেই পানীয়ে পানী ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে কি হব নাজানো আৰু এইবাৰ কি হ'ল ধান বিলাক বস্তাত থৈছিলো যে গোটেই গছ পুলি ওলা ই মানে হেই গজালি ওলাই গ'ল নহয় সেই ঘামি পেলাই তাপা এইকেইদিনতে তাকে দুলি এটা আনিমগে নেকি নোবা ধান খিনি বৰ বেয়াকে নষ্ট হ'ব দেখোন
উম ধূলি লাগিব তোমালোকে সেই ভঁৰাল বনোৱা আকৌ এটা
এ ভঁৰাল বনাবলৈ পইচা নাই আকৌ
সৰুকে ভৰাঁল এটা বনাওতে পাঁচ হাজাৰ মান টকাও নাযাব নেকি টি টিং টোু টিং টিং টিং চাৰি চলা কিনিলেই হ'ল
তাকে অহা অহা বছৰত আঘলমহীয়া বনাম মানে এইবছৰত বনাব লে পইচা নহবগে মানে পইচা নাই আৰু এতিয়া ইমান পানীত ক'ত বনাব পাৰিম নো
এ নহয় চাংঘৰ আগ পালে আগ পালে চাঙৰ লগত ধ দলি বনাব লাগে
আগফালে চাঙনিলো হেৰি নহল কেনেকে বনাম ন
চাঙৰল কিয় বনাম লাগে আকৌ কি কেনেকে বনাম আকৌ
সেই নহয় আকৌ এইটো কি বুলি কয় এ তাকে বাঁ চাহ আনবলৈও পইচা পাতি লাগিব হাজিৰা লগাবলৈ পইচাতি লাগিব
ব এডাল দুডাল তিনিডাল চাৰিডাল ছডাল বাহ হ'লেই হৈ যাব ডাঙৰ ডাঙৰ বাহ
কোনফালৰ পৰা আনিব মানে ক'ত ভিতৰত ভিত নহয় ভিতৰত বনোৱা কথা কৈছে নেকি বাহিৰত দেখোন এতিয়া পানী হৈ আছে কত বাঁহ চাঁ খুটা চুটা পুতালে ধেৰ
ব খুটিৰ কাৰণে মিনিমাম ছডাল মান হলেও হৈ যায় তাৰ পিছত বেৰৰ কাৰণে তোমাৰ দহ ডাল মান লাগিব টেল তোমাৰ বিশডাল ব লাগিব
অ' সেইটো কাৰণে এ এতিয়া বাৰিষাও আহিলে যে আকৌ খেতিও কৰিব লাগিব যে তাৰপিছত সেইকাৰিনে এতিয়া মানে ন বনাও হেৰি আঘোণমহেও বনাই দিম আৰু তেতিয়া বনাবগে পিম মানে আঘোণমহিয়াই বনাই দিম ম এ এতিয়া নবনাওঁ পইচা পাতিও নাই আৰু যিহে খাঁ ত এ আপুনি আহিম আহিলে মানে লাইনৰ বস্তু খিনি লৈ আহিবচোন
উম হম অকে
মানে সেই লাইন কেইটা ফিটিং কৰিব লাগিব বৰ আন্ধা আন্ধা হৈছে ৰাতিও কেতিয়াবা উঠিবলৈও ভয় লাগে
ই আ লয়া
ত প আহেই লাগ আনি পেলাই যেনিবােই ফিটিং কৰি থৈ যাব আৰু
এইয়া
সেইটো কাৰণে বোলো মই ফোনটো কৰি কথাটো কৈ দিওঁ আপুনিতো ফোন কৰিবলে আপোনাৰ সময়ে নাই
উম
সেইটো কাৰণে ফোন এটা বোলো মই কৰি পেলাই বোলো কথাটো কৈ দিও
ভালে কৰিলতে হা
বেৰতটো আৰু অলপ মুচিব লাগিছিলে মাটি কমিলে নহয় এতিয়া সেই মাটি আনিবলৈতিয়া আকৌ এইকেইদিন খান্দিব নাপাই যে
হা, হা
সেইকাৰণে এতিয়া নাখান্দো আৰু। পিছতে হেৰি কৰিম আৰু। কাৰেণ্ট নাহিলে তাৰপিছ ত, এই মটৰ চুইচ, চুইচ বোৰ এৰি দিছোঁ।
এৰি থৈ দিছ?
উম, এৰি থৈ দিছোঁ, উম। তাকে মোবাইলটো অকমান চাৰ্জত লগাই দিওঁ নহ'বা
কোনে বন্ধ কৰিব তাছত মটৰটো?
নহয়, ছোৱালী আছে নহয়, ফোনটোও এতিয়া সেই ঘৰতে চাৰ্জৰ লগাই থৈ যাম, লৈ নাযাওঁ একেবাৰে চাৰ্জ নাই ওঠৰ পাৰ্চেন আছে তাছত মোবাইলৰ বেটেৰীটো আপুনি আজি অহা কথা কৈছিলে নহয়, আহিব নেকি?
অ', যাম, যাম।
যদি আহে সি আমাৰ সেই চাৰিআলিত দোকান এখন যে, আছে যে, মোবাইলৰ দোকান তাতে এইটো কি মোৰ ভাগৰ মোবাইলটো মোবাইল এটা দি থোৱা আছে আপুনি সেই মবাইলটো বনালেও নবনালেও খুজি পেলাই লৈ আহিব হা
উ
সেই মোবাইলটো আকৌ আপোনাকে দি পেলাই আপোনালোকৰ তাতে বনাই আনিবলৈ দিম
উ উ উ
নহব এইটো মোবাইল মানে কি হৈছে একো টিপিবও নোৱাৰো কিবা কৰিবও নোৱাৰো ইমানেই হেঙাই আৰু ৰ'দ দিলে মানে মোবাইলটো গৰম হয় একেবাৰে ফা ফাতি যাওঁ চিতি যাওঁ কৰি থাকে
উহ উ
সেইটো কাৰণে মানে কাইনতো আহিছিলেহে আকৌ গ'লে এ কাইনটো আহিছিলেহে বোলো আকৌ গলে
তুমি কি কিবা কৰি আছা নেকি
একো কৰা নাই লাইনতটো হেৰি অহা নাছিলে লৰিছিলে বুলে অলপ লৰাই থৈ আহিলো আহিলে তাৰিছত পিছে আকৌ কাইনটো গ'ল ডাইৰেক্ট গ'ল কাইনটো এইবাৰ
বেলেগৰ ঘৰত আছে নে নাই চাই লওঁ
নাই নাই সিহঁতৰ ঘৰতো নাই সি কাৰেণ্টটোৰ কাৰণে হৈছে আকৌ,
অ এই বৰষুণ দিছে যে,
উম এ বৰ ডিষ্টাৰ্ব কাৰেণ্ট তুৰ খঙেহে উঠে কেতিয়াবা, ইফালেও নহয় ভাল নহয় ৰাতিপুৱা কালি ৰাতি ৰাতিয়ে চাৰ্জ দিয়া মোবাইলটো ধুনে ৰাতিপুৱা কাৰেণ্ট নাই পানী চানি নাই যেনে তেনে খোৱা পানী চুৱা পানী মিলাই মেলি গাটো ধুই গলো! গোটেই গা বোৰে খজোৱাইছে থাকিবই পৰা নাই মই একদম খোজা খোজা কিবা নিচিনা ঘৰ দোৱা অৱস্থাই নাই আহি পেলাইহৈ বোলো চাফা কৰিম পেলো মাথাাটো ইমান বিখাইছে ঘূৰিছে।
অ'
চটবোৰ বিষ হৈ আছে পুৰা
উম হম হম হ
অথনি ফোন কৰিছিলো সেই ওচৰতে গাহৰি এটা কাটিছিলে, তাৰপিছত আহিলে বোলো ললো হেতে আধা কেজি মান সেইকাৰণে ফোন কৰা দাবা হা আপুনি ৰুমত আছে বুলি কৈ দেখি মই ফোন কৰিবলৈ বেয়া পালো।
ৰুমত নাই দেব মোৰ অফিচত মিটিং হৈ আছে এতিয়ালৈকে এই এতিয়ালৈকে মানুহকেইটা উঠাইে নাই মইহে উঠি আহিছো।
অ এ ৰাতিপুৱাই আছিল ৰাতিপুৱাই কাহিনী এতিয়া নহয়। মই নকলোৱা এ আ কম আহে নে নাহে বা বোলো মই অকলে খাইও ভাল নোপাওঁ।
আহে নাহে কথাাতটো নহয় তুমি লৈ কিনেি খাব লাগে যিমান কেইটা পাৰা নোৱাৰা, এতিাত থ'ব লাগে কথাইে মানে হে
এ অকলে অকলেনো কি খাম বুলি কৈ নানিলো আৰু বেয়া পালো। ফৰস্বত টো মাৰি আহি ব লাঙি চাঙি ফিটিং কৰি পেলাই বন হেৰি কৰিম বুলি ভাবিছো একেবাৰে গা ধোম বুলি মাৰিবগে নে নামায়গে নে ফটো কব নোৱাৰো আৰু
মানুহকদা আহিছে ন
অহাই নাই
ব দেখি
তাকে ৰৈ আছো বোলো সোনকালে গৈ মাৰি আহো গগৈ বোল তাৰপ পৰা লাঙিিনি বলো কাপোৰ চাপোৰ চেঞ্জ লা ভালকে পাতিম বোলো মাছো আহিছে মাছ লাগিছে অলপ। কাৰণে আকৌ আপোনাৰ কোনোবাক ফোন কৰি আছে নি বাৰু
ফোন এটা আহি আছে ৰিচিভ নকো
অ' কোনে বা সতেনে
এ বিলি চন বুলি কৈছে অ লগৰ ল'ৰাটো ফোন কৰি আছে ক'ত গ'লো বুলি ফোন কৰি আছে
অ'
তাৰমানে আমাৰ চছেফটি কামৰ জেগাত চাইডত আমি গৈ থাকো যে
আহ
কি কৰিব লাগে কেনেকে চেফটিকে কাম কৰিব লাগে কেনেকে কি পিন্ধিবন্ পিন্ধিলে ভাল জংঘলত সাপ কামুৰিলে কি কৰিব লাগে আৰু যদি কিবা এটা হলে কেনেকে কি কৰিব লাগে হাৰ্ট এটেক আহিলে কি কৰিব লাগে সেইবিলাক শিকাই আছে তাৰমানে
অ' এ আপুনি ক'বাত এইেই দুলি দুলিটো যদি প্ৰায় কিমান মান ল'ব সুধি আহিবচোন
দলি আঠশ বাৰশ পোন্ধৰশ
এ বেছি ডাঙৰ বেছি ডাঙৰটো নালাগে নহয়
ডাঙৰ নহলেও দামতটো ল'বই এই হাজাৰৰ ওপৰতে আছে
এ নহয় ইমান হেৰিটোও নালাগে হেভিটোও নালাগে মুঠতে চলিব পৰাকে হ'লে হ'ল ধান থৈ
অ' এইটো দুইহেজাৰ টকা পোন্
এ ইমান দামীটো নহয় এই মাজতে হ হেৰিতটো পাইছিলে নহয় এই আঠশ বুলি কৈছিলে ন সাতশ বুলি কৈছিল ন
আহ এ কাম নাই তুমি দুহেজাৰ দুহেজাৰ টকাৰ পেলাই লাভ
সেইটোকে কৈছো ইমান দাম দ নলওঁ অ' এ এতিয়া আকৌ এতিয়া আকৌ সেইটো সুবিধাটো মই এতিয়া বাৰিষা কালতনো ক'ত কো মতা মানহ তে বাহ কত বিচাৰে পুমাও ইয়া বুজ য সৰু
এক নহয় হেৰি খুটি এতিয়া মই পুতি দিমগে সময় উোটা উলিয়াই এই ব বাহহ কিন্তু দহডাল মান লাগিব তলতে বেৰটো গুটিব লাগিব তাৰপিছত চব হৈ যাব খুঁটি পুতোতে তোৰ দুঘন্টাতে খুটি পোতা হৈ যাব এইটো বেছি হেভি কাম নহয় দুঘণ্টাতে তাতে মো খুটি কেইটা পুতি দিম বেছি ওখকে নাই চাই বেৰখনতো তোমাৰ তিনিখন বেৰ হব বাকী সৰু বেৰ ইমান ডাঙৰ নালাগে নহয় পাঁচ বাই পাঁচ বনালেই হ'ল ইমান ডাঙৰ ডাঙৰ গঁৰাল নালাগেতো আমাক পাঁচ ফুট দীঘল পাঁচ ফুট বহল পাঁচ ফুট দীগল পাঁচ ফুট ফু বহল ইমানহে লাগে আৰু পাঁচফুটত তোৰ কেই চোলা নে তিং খাব তিনি চোলা তিং খাব
অ' আৰুতি টিং চিং খৰচ কৰি এই ঢেৰ পইচা যাব চোন উম
চাৰি কিলা টিঙত পাঁচশ টকাকে তই হিচাপ কৰি তাত দুহেজাৰ টকা গ'ল মই কোৱা নাই জানো পাঁচ হেজাৰমান টকা যাব
নায়ে নহয় আকৌ সেই পইচাটোকে দেখোন পাবলৈ নাই দেখোন এতিয়া।
অ' পাবা পাবা- পাবা পইচা পাবা কিয় নো
আপুনি যদি সহায় কৰে আপুনি যদি সহায় কৰে তেতিয়া বনাই দিম। অঁ অহা মাহলে।
হব মই বিয়াল্লিশ লাখ মান টকা দি দিম। নাই নেকি?
ইমান পইচা মোক নালাগে, নহয় হেৰি এ মই ভাবিছো এতিয়া হয় ধতে দুলি ইন ভঁৰাল বনালে ই ন দুলি এটা কিনিবই লাগিব গম পাইছ কথাটো, যদি তেতিয়া চবেতো দুলিতে ধান থয় ন।
চাব মাদাম অ'।
সেই দুলিতে ভৰাম। দে হ'ব তেতিয়াহ'লে মই পিছত- ফোন কৰিম।
অ'-অ' কৰিবাচোন বাৰু ফোনটো হা।
অ অ।
নকৰাকে নাথাকিবা আকৌ।
অ'- অ'।